হেল্ল', হেল্ল'
শুইছে
কোনে কেলৈ কথা হও
কথা অলপ শুনিছো
হেল্ল', ভাত খালো, আলু ভাজি, তাপা পাৰ মাংস। অঁ বুটৰ ভাজি দালিহে, আপুনি কিহে খালে?
মাহৰ পিটকা, মাহৰ পিটিকা, চটফটি ভাজি
অ
ভেন্দি ভজা
অহ
কুন্দুলি ভজা সেইবোৰ বি জলকীয়া মাহৰ গুৰিকো এদায় হৈ থাকিলে নহয় আও আমাৰ ঘৰতে বনাব লাগিছ চিল মাহৰ গুৰি অকন ঠেইত
হয় খাবলে ভাল নি মই খায়েই নাপালোঁ
গোটেই খাই পেলালোঁ বেয়া হৈ যাব ন আও আছে তাত তোমালোকৰ ঘৰত আছে চাগা মটৰমাহ কেইটামান আমাৰ ইয়াত পিচি দিলেই হ'ব বুট চুট চব পিচি দিব বুট দালি চুট দালি পিছো ব বুট দালিৰ পা নোৱাৰিব
মটৰ চটৰ ভাজি পেলাই এনেকছি ৰহৰ দালি ৰহৰ দালি।
এ আমনি
মিনিটান নহ'ব দহ মিনিট পাতিব লাগিব দহ মিনিট। জেঠাই হঁতৰ গৰু পোৱালিটো দেখিছে নে নাই? হেল্ল'। দেখিছে অৱস্থাই নাই দিছে। ও বেয়া হল ন এয়া তিন পৰহি মৰা ফটো পচ
মই নাচাও আকৌ দেই তই থাকো তে আকৌ ফটো খন দি পেলাই প্ৰচলু
ভয় লাগে। অুছিিকি থাকিলে হেৰি নহওক কথা পাতিব লাগিব কথা পাতি থাকিলেহে হব। কথা পাতিলেহে হ'ব হুচন্দ্ৰ আলবেদ দেৱ হুচেন্দ্ৰ দেবেন্দ্ৰ চিৰিলেয়ে নোসোমায়
ফুচেড কেলে নোসোমাব ফুচ কথা পাতিয়ে আছ
কথা থাকিব লাগিব কিবা কৰবাত ফুৰিবলৈ যোৱা কথা কিবা কথা মানে, মুঠতে ফোনত কথা পাতি থকাৰ আগতে কথা থাকিব লাগিব
আমি এতিয়া শ্বিলঙলৈ যামেই দেখোন। শ্বিলঙৰ পৰা গৈ হেৰিলে যাম গেংটক, গেংটকৰ পৰা মানালী এইবোৰ ফুৰি মেলি আহি পেলাই‌ কেতি জুলাইতে য আহা মাহতে যাওঁ নে শাওণ মাহত যাওঁ, এই দুমাহৰ ভিত যাব লাগিব।
আমিও যাম। শ্বিলং যাম
অ'। ছোৱালীৰ কাইলৈ বিদ্যালয় আছে নে?
আছে। যাব।
উম।
আজি আহি। ল'ৰা শুইছে, চকু জপাইছে আৰু। উৎপাত কৰি ফুৰিছে। এতিয়া শুলে।
কাইল আকৌ ছাগলী পোৱালি আহিব। আকৌ খেলিব
উম।
শিলগুটি বিলাক কানে চানে সোমোৱাই দিব সি।
পোৱালী কেইটা দৌৰে নহয়, নাহে। দেখা লগে লগে। পোৱালী কেইটাইও গম পায়। ই আহিলে বুলি। পলায়।
ছাগলী পোৱালি ভাল নে সুধিছো?
ভালনে? ভালনে? গোটেইকেইটাকে সুধিছে।
উম।
আইঅ'।
আহ।
ল'ৰাই ফোন মাৰিছিলে।
জামাইজিলে তাৰ বোলে আৰু তিনিশ কেইটকা প্ৰচেচিং হৈ আছে।
হৈয় আছে বুলি কৈছে, আমাৰটো আমাৰটো হ'লে হ'ল। যাবা বা হ'লে হৈ থাকিব তেতিয়া।
উ পাতিলে বোলে এইটো তুমি কাৰোবালৈও পাতিব পৰা নহয় এইটো
মোৰটোৰ পৰা ফোন নেযায় মোৰটোৰ পৰা নেযায় কাৰণে হে তুমি বাই মাৰিবই নেজানে।
তাৰ মা মাৰিব নাজানে মানে উম ', হেৰিতটো তাৰ সেইটো অন কৰিলেই হ'ল হেৰিতটো এতিয়া।
নাজানো অন মোৰটো পৰা ফোনটো নাই আপোনাৰ তৰ পৰা আহিছে নহয় অন কৰিলো অহ ', সেই চুমি বাইদেউ নাম্বাৰটো লিখি মাৰিব নোজানে আকৌ।
চোনু বাহঁতকো ক কৈ দিব লাগিছিল।
হয়। হয় বাৰু বেলেগৰ লগতে পাতিব। আমালে নামাৰে- আমালে নামাৰে বেলেগৰ লগে মাৰিম।
বেলেগৰ পাতিলে নহবো ন।
সেটো নাই কৰা লোৱে। সেটোয়ে ঘৰৰ মানহৰ লগত লৈ আহে। কাৰোবাৰ কাৰোবাৰ লগত পাতে যে।
তাহ ঢেৰ আছে মানুহ এতিয়া কাৰোবাৰ - কাৰোবাৰ লগত হব পাতিব পাৰি এতিয়া মোকৰ পৰা কথা নোলাম ন সেৰিহঁত আছে। কি সিহঁত আকলে সেইটো নাম বেয়া নে ভজা কিহে বনাইছে।
আলু ভজা। বুট ভাজা।
তৰকাৰি কিহৰ?
আমাৰ পাৰ। ডালি
উম ',
জালুকীয়া- জালুকীয়া সছ লাগি আছে। পানী লাগিছে পানী -পানী লগা হৈছে।
অহ ', বৰসবাহ কিমান সময়ত বিয়লি কেইটা বাজিলে বৰসবাহ ভাগতে।
চাৰে তিনিটা হালে ভাগিলে।
উম ', ভকত বৈষ্ণৱ হৈছেনে।
হৈ আছে কিছুমান নাহিলে নমতা মতা বহুত
অহ ', যাবলৈ সময় নহ'লেনো ক'ত যাব নোৱাৰো অথনি চিতটে কি বুলি ক'লে।
কৈছে কৈছে তাত নলয় যদি নেলাগে লবলে, মৰমলো তুমি কৰি দিব নে সুধিছো কৈছে
নলয় যদি মানে নলয় আকৌ তে সেইখন মাৰি থৈছ পচ হেৰি উপ নাজান ফলকখন, ফলক এখন আফালে ওলোমাই থৈছে এতিয়া ফলকখন ওলমাই থলে নহব মই তাকে কবলৈ কৈছিলো দেতাক, মই বোলো ফলকখন কেলে মাৰিব লাগে সেয়াই ডাঙৰকে ফলক এখন মাৰি আগফালে তাতো ফলক এখন মাৰি থ দিছে
মোৰ বাৰৰ কাগজ কেইটা থলে না ভালকে
থই দিয়া আছে
কেতিয়াবা আকৌ পতককে লাগিব মায় আও গদেজত
তাৰ পৰা একেলগে দি দিলেই হ'ল আও মায়ে পেয়া অ পেয়াত ভৰাই থৈছে
আৰু গদ্ৰেছত খুচি খুচি ভৰাই থয়
অম আজি লাঙি পাতা হৈছে আৰু বৰষুণ দিব নেকি বতৰটো বেয়া লাঙি চবে পাতিছে, নগেন দাহঁতে পাতিছে, তুমে পাতিছে। পাতক পুঠি মাছ এটা হলেও পিটিকা মোচাকৈ খাব পাৰিব যেহ টেঙা জোল এখন বনাই ঢেকীয়াৰ লগত এইবোৰ খাব লাগে।
আহিবনি লিজাহঁত, কিবা লৈছে বুলি কৈছে। লিজাহঁত আহিব বুলি কৈছে গম বন্ধত
কলৈ?
ন বলো প্ৰথম প্ৰথম বন্ধ দিউতে আহিব কবলৈ কৈছো আকৌ সি তেতিয়া আহিলে মাল হব
এ নাহে নহ কেতিয়া আহে কব নহয় তাৰ আগত আহিব চাগে উ
আৰু তাৰ আগতে আহি মিলি আজৰি হৈ যাবলৈ ক'ব
কলৈ আহিব ই, আমাৰ ঘৰলে নাহে নহয়।
এহেঁতৰ ঘৰলে আহিব ফ ফ ফুৰিবলৈ যোৱা সময়ত আহিলে দিগদাৰ হব নহয়।
নাহে ঔ সেইটো সময়ত কৈ দিব দেখোন আজ যে আমি নেতাকো বুলি তাৰ অওম
এতিয়া একৈশ তাৰিখে হলে, বোলে একৈশ, একৈশ তাৰিখে গ'লে বাইশ তেইশ তেইশ তাৰিখে গুচি দিব নেকি?
একৈশ বাইশ তেইশ থাকিব একৈশ তাকে গ'ল, বাইশে তেইশে তাত থাকিব। তেইশ তাৰিখে ৰাতিকে দি দিলে হৈ গল চৌবিশ তাৰিখে চৌবিশ পঁচিছ জানো কেতিয়া কেইদিন কৰিছে নাজানো সে নাই দুদিন তাত থাকিম ম ৰুমত দুদিন আহোতে অহ হে, দিনটো যাব ৰাতি ৰিয়েলমি
সাত মিনিট হৈছে আউ। তাৰ পৰাও কাটিব বুলি কৈছে নহয় ল'ৰাই, তাৰপৰাও কাটে বুলি কৈছে নহয়। সেনেকৈ। পাচ অলপ কাটে বুলি কৈছে ল'ৰাই যিকেইটা অসমীয়া সেইকেইটাহে সেই
অ',
খাটি অসমীয়া, আমি এইটো কথাকে পাতি থাকিলে ক'ত নো
ঔটেঙাৰ কলি, আছে নাই যেন। হুম? ঢেকীয়া পুঠি মাছ, ঢেকীয়া পুঠি মাছ ঔটেঙা জোল একণ খাবলৈ মন গৈছিলে আউ। উম, উম, লৰাই মাৰিছিলে নি ফোন
সে সি মাৰিছিলে মাৰি পেলাই কৈছে মামাই মাৰিব ফোন সেনেকা তাৰ তিনিশ টকা হেনো আকৌ পাব
চা হলে মঙহ আনিছ বুলি কৈছে উম
উহ
অ
হয় হয়
সিহঁতে কোমল চাউল খাব কোমল চাউল আলু পাটিকা নবনালে এলাহ কয়ে আকৌ এলাহ কয়ে ইমান এলাহ কৰিলে কপা হব
মানুহঘৰে গাখীৰ নিলে নাই আজি
উহু নালাগা নিনো ধেত প নাই -নাই মায়ে হয়াই ন মায়ে ৰাজেন মামাক
অ'
অ 'সেই লম নাপায় নহয় এতিয়া কাইলৈৰ পৰা কাঢ়ী খীাব নালাগে আৰু এইটো কেনেকুৱা হৈছে। মুখখম ফুলি একদম। হেৰিয়লেখীয়া হৈ গ'ল কেঞ্চাৰ হ'লে তেনেকুৱা ভুগি গৈছে।
আমাৰ জেঠা হঁতৰ টো চাবই নোৱাৰি সেই ভগৱান কি কৈছে এইবোৰ হেনো ছমাহ ছমাহৰ ভিতৰত গৰু পোৱালী বিিলাকো হব বুলিয়ে কৈছে। ফটো আহিছে জেঠাই কৈছেকৈছে এইবোৰ ছয়মহীয়াাৰ ভিতৰত মানে জন্ম হোৱাৰ পৰা ছমাহ মানৰ ভিতৰত পোৱালী বিিলাকৰোপ়ো
বচাটোহে কথা বাচিব ন।
বাচিলে ভালেই জান তোন। মেমেৰা মেমেৰী হওঁক লাগিলে ভাল হ'লেই হৈ যাব ভাল।
হ,
ভাল নহ'লে ভাল হ'লেই ভাল হৈ যাব ভাল নহ'লে বেয়া হ'ব নহয়।
এখন ঘাঁহখনন শুকাই গলে ভাল হ'ব এতিয়া যেনেকুৱা হৈছে ঘাঁহখনন চালে উঠিত চলা গুনাই
চব পোৱালি অকল আমাৰোৱে নহয়। গোন্ধ হৈছে হেন গোন্ধত কৈছে গোন্ধত ওচৰলে যাবই নে মুখত মাস্স মাৰি মাৰিহে হেৰি কৰিছে হেনো।
অইন বস্তু ওচৰলে চাবই পাৰি আমাৰতো একোৱেই নাই দেখোন। পিছফালৰ কণ হে পিছফালৰ কণ অ 'মুখ অকণ কেকুৱ হয় বোল এনেকুৱা বেমাৰ মাৰ নাই এইবাৰাহে লিখিছো।
বেমাৰাবোৰ আহে।
উ।
সেয়াই কৈছিলে প্ৰদীপ পেহা ছিকিব বুলি ক শুইছোগে ছিগিব বুলি। কৈছিলে সি সহঁতে সিও ভয় খালে গম পাইছে। পোৱালিব এনেকুৱা হ'ব বুলি।
হব। কিমান হ- দচ মিনিট হল।
উ
এঘাৰ মিনিট চাৰিছেকেণ্ড আৰু দুই মিনিট কৰি দিব লাগিব, এ বাৰ মিনিট কৰি ল তেতিয়া দুই মিনিটটো কাটি লৈ হ'ব। কথা
পালি।
এয়া সিহে এইবোৰ জানিলে এইবোৰ কৰি দিব লাগিব, এইটো আমি নাজানো নহয়।
প্ৰথমতে কিবা টু পইণ্ট নে কিবা এটা হয় বুলি কৈছে। তাৰপা ইউ পি আই ডি দিলে তাৰাপা সোমাই থাকিব বুলি কৈছে।
ইমান তিনিশ সোমাব পৰা হ'ল ন সি ইমান কথা পাতেনে।
অ', ৰমিনী ৰ। মিনিট পাতি থাকে আৰু। সি পাতি থাকে আৰু কথা।
সিবিলাকৰ লগত পাতে।
মোৰ লগত পাতি থাকে।
আহ।
এটা ভাল বেয়া কিবা কিবি ক'বালৈ ফুৰিবলৈ যোৱা কিবা কিবি
অ', ফুৰিবলৈ যাব লাগে। ফুৰিবলৈ যোৱাক শ্বিলঙৰ চিনেৰিটো ভাল। বেংটক চিম থান্ড তাৰ চেঁচা শ্বিলঙত অলপ চেঁচা হক।